অহ
হাই
হাই হাই কি খবৰ তোমাৰ
ভালে আছো তুমি কি কৰি আছিলা
মই মানে এনেই বহি আছিলো অ ৰবাচোন মই দুইদিনমান আগতে মানে তোমাক অ খেলপথাৰত দেখিছিলো কিবা খেল খেলি আছিলা
হয় মই কেইবাদিনৰ পৰা বেডমিণ্টন খেল অভ্যাস কৰি আছো
বাহ মোক দেখোন নকলাই তুমি মোকো মাতিবাচোন যাব লাগিব তোমাৰ লগত
হয় নিশ্চয় মাতিম মই অভ্যাস কৰি আছোঁ মই ভাবিছিলোঁ তোমাক মাতিম বুলি এতিয়া তুমি সময় পালে যাব পাৰিবা নেকি
পাৰিম তুমি মাতিলে মইয়ো যাম বাৰু এনে মানে মোৰ আজিকালি তোমাৰ এ খেলা নহয়ে মানে ব্যস্ততাৰ কাৰণে এতিয়া ধৰা কলেজৰ বহুত খিনি ধৰা পঢ়িবলগীয়া থাকে আমাৰ দৰে ষ্টুডেন্ট বোৰে
আৰু ধৰা বেলেগ কিছুমানো কাম থাকে তাৰ কাৰণে বহুত দিনটো মানে ব্যস্ততাৰে গুচি যায়। তাৰ কাৰণে মানে যদি ফ্ৰী সময়ো থাকে বা অ' সময় যদি থাকে অলপমান সময় থাকে তেতিয়াও কিন্তু ধৰা খেলিবলৈ মানে। তেনেকুৱা লগ নাথাকে বা সেইটো কাৰণেও যোৱা নহয় বা এলাহৰ কাৰণেও আজিকালি ইমান এটা এহ খেলিবলৈ যোৱা নহয়ে মোৰ মানে।
হয় কিন্তু যদি আমি খেলটো অভ্যাস কৰো আমাৰ বহুতখিনি তাৰ পৰা সুবিধা আমি পাব পাৰো যেনেকে আমাৰ শাৰীৰিক সুষ্টতা থাকে। তাৰপিছত আমি অ চব বস্তুতে ভালদৰে মনোযোগ দিব পাৰোঁ। চ' যদি সময় উলিয়াব পাৰা তেনেকে ওলালে আমাৰ মানে খেলটোৱে আমাক বহুতখিনি সুবিধা দিয়ে মানে তাৰ পৰা আমি বহুতখিনি সুবিধা পাওঁ।
অ অ এইটো তুমি বহুত মানে ভাল কথা কৈছা যে খেল খেলিলে আমাৰ শৰীৰটো সুস্থ থাকে। আৰু মানসিক ভাৱে আমি সবল হওঁ। আৰু যিটো মানসিক চাপ এতিয়া পৰিছে ধৰা। বহুত কামৰ কাৰণে বা কিবা বেলেগৰ কাৰণেও সেইটো মানে। সেইটোৰ কাৰণে খেলটো খেলিলে কিন্তু বহুত পৰিমানে এই মানসিক চাপ টোও কমি যায় আমাৰ আৰু শৰীৰটো সুস্থ থাকে বুলি অ' তুমি কলাই। সেইটো ময়ো তোমাৰ লগত একমত হয়। আৰু মই ভাবো যে অ খেলটো খেলিলে মানে মানুহ এজনে মানে ম মানুহ এজনৰ মানে মনৰ আনন্দটোও বাঢ়ে ধৰা বহুত খিনি লগ একেলগ হৈ যেতিয়া আমি খেলো তেতিয়া হ'লে আগৰ ধৰা লগ। লগৰবোৰকো লগ পোৱা হয় তোমাৰ তাৰ পিছত সেই খেল খিনি খেলাৰ পিছত মানুহজনৰ যি যিহেতু মনটো তোমাৰ ভাল হৈ থাকে। তাৰপিছত মানে নিজৰ কাম খিনিও মানে নিয়াৰিকৈ কৰি যাব পাৰে বুলি মই ভাবো আৰু
হয় তুমি যেনেকে কৈছা যে আজিকালি ব্যস্ততাৰ মাজত আমি হয়তো তেনেকে লগ বন্ধুক ভালকে লগ নাপাওঁ। আহ খেলতো, খেলতো এনেকুৱা এটা মানে আমাৰ কাৰণে। আহ অসুবিধা হয় যে এ খেলৰ জৰিয়তে আমি আমাৰ বহুতো পুৰণা লগ বান্ধৱী বন্ধু সিহঁতক লগ পাব পাৰো। হয়তো তাৰ জৰিয়তে আমাৰ পুৰণা কিছুমান স্মৃতি মনত পৰি যায়। যিবোৰ হয়তো আমি এতিয়া একেলগে সময় কটাব নাপাওঁ চ' তুম তুমি কোৱা কথাখিনি ঠিকেই আছে। আহ তেনেকে ময়ো ভাবোঁ যে কেতিয়াবা কেতিয়াবা আমি তেনেকে ওলাই যাব লাগে চ'
হয়। হয় বাৰু অ' তুমি যিখিনি কৈছা মই মানি লৈছো। আৰু কেতিয়াবা যদি সঁচাকে আমি বন্ধুবোৰে লগ হৈ একেলগে খেলিব পাৰোঁ সঁচাকৈয়ে ভাল হ'ব।
এনে তুমি আগতে ধৰা স্কুলত কেতিয়াবা প্ৰতিযোগিতাত তেনেকে খেল খেলি পাইছা নে?
হয়, আমি তেনেকে আমাৰ স্কুলত আহ, আ কাবাডী খেল, ৰছী টনা খেল তেনেকে বহুত ত', খেল প্ৰতিযোগিতা পাতিছিল তাতে আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু তাৰ পৰা আমি, আ, বহুত খিনি মানে আ, বন্ধু বান্ধৱী মিলাই আমি বহুত আনন্দিত আনন্দ কৰিছিলোঁবহুত ফুৰ্ট ৰ্টি কৰিছিলোঁ। আ, যিবোৰ কথা এতিয়া আমাৰ বৰকৈ মনলৈ আহে আৰু আমি সেইবোৰ আচলতে আ, মাজে সময়ে আমি খেলিব লাগে।
হোম, হোম
ত' মই ভাবো আমাৰ আ, তেনেকে খেলিব লাগে, উলায় যাব লাগে। তেনেকে মই ভাবো, আমাৰ মনলৈ বহুত খিনি মানে আনন্দ শান্তি বা আমি মানসিক চাপৰ পৰা অলপ দূৰত থাকিব পাৰো।
অ', অ' বহুত আহ মানে ভাল কথা এটা কৈছা যে মানসিক চাপ যিটো মানে এতিয়া বৰ্তমানৰ জ্বলন্ত সমস্যা হৈ পৰিছে আহ আমাৰ দৰে ষ্টুডেন্ট বোৰৰ মাজত তেওঁলোকে মানসিক চাপ টো মানে, ধৰি ল'ব নোৱাৰে। সেইটোৰ এটা অ' মানে বহুত ডাঙৰ এটা কাৰণ হৈছে তোমাৰ মোবাইল ফোনটো মানে অ' তেওঁলোক কে হয়তো মোবাইলতে বেছি সময়টো কটাব লগীয়া হয়। বন্ধুবৰ্গৰ লগত হয়তো তেনেকুৱা ধৰণৰ নিজৰ সমস্যাবোৰ ধৰা অ' ক'ব নোৱাৰে বা আলোচনা নকৰে, সেইটো কাৰণেও তেওঁলোক তেনেকে ধৰা, আহ অকলশৰীয়া অনুভৱ এটা কৰে। এ সেইকাৰণে এইটো এটা মানে জ্বলন্ ন্ত সমস্যা হৈ পৰিছে যে, এতিয়াৰ যুৱকসকল বা এতিয়া আমি যিবোৰ ছাত্ৰ ছাত্ৰী সকল, ত' এতিয়া আমি খেল খেলাটোত বেছি মানে, আ এটা গুৰুত্বপূৰ্ণ মানে দিব লাগে, গুৰুত্ব বুলি ভাবিব লাগে এই বিষয়টোৰ ওপৰত।
হয়, হয়। অ' হয়, সেইটোৱে আহ যদি আমি খেল খেলো তাৰ পৰা আমাৰ বহুতো সুবিধা আছে। কিন্তু বৰ্তমান সময়ত তুমি যেনেকে কৈছা যে, অ' মানসিক চাপ বা জ্বলন্ত সমস্যা হৈ পৰিছে, তাৰ এটা মূল কাৰণ হৈছে মোবাইল ফোন ইউজ কৰা, হয় আজিকালি যুৱক যুৱতীয়ে বেছিভাগ সময়, আজৰি সময় অ' মেইনলি আজৰি সময়খিনি তেওঁলোকে মোবাইল ফোনতে, আ' কটাই কটোৱা দেখা গৈছে, আহ চ' গতিকে মইয়ো ভাবো যে আ, খেল খেলিলে তাৰ পৰা আমি বহুতখিনি মানসিক চাপৰ পৰা আ, দূৰত থাকিব পাৰোঁ।
হম, হম, এনে তুমি অ' তুমিতো ক'লা, তোমাৰ আ অ' তুমি এতিয়া এইকেইদিন বেডমিন্টন আছা ন, এনে তোমাৰ প্ৰিয় খেল কি? মানে বেডমিণ্টনৰ বাহিৰেও বা বেডমিণ্টনলৈকো ক'ব পাৰা, আৰু প্ৰিয় খেলুৱৈ কোন তোমাৰ?
হয়, তেনেকে বেডমিণ্টনৰ মোৰ প্ৰিয় খেলুৱৈ পি ভি সিন্ধু। মই তেখেতৰ খেলবোৰ চাই থাকোঁ। টিভিত তেখেতক তেখেতৰ যিবোৰ, খেলৰ আ, শ্ব'বোৰ আহি থাকে, সেইবোৰ মই চাই থাকো। বৰকৈ আনন্দিত ত মই, যেতিয়া সেইবোৰ আহ টিভিত আহ শ্ব'বোৰ চাই থাকোঁ। চ' মোৰ তেখেতক, বৰ ভাল লাগে।
অ', অ'। মানে, আ' মোৰ যদি প্ৰিয় খেলুৱৈ ক'ব যাওঁ বা প্ৰিয় খেল মই এনে, মই মানে ক্ৰিকেট খেলো ভাল পাওঁ। আৰু লগতে মই, দবা খেলতটো যে, সেইটোও ভাল পাওঁ। আৰু মোৰ মানে দুজন খেলুৱৈ, বহুত প্ৰিয়। এটা হৈছে তোমাৰ, মহেন্দ্ৰ সিং ধোনী অ' ক্ৰিকেট খেলৰ পৰা, তেওঁকটো মানে চবেই ভাল পায়, তেওঁক কেপ প্টেইন কুৰ বুলিও কয়, তেওঁৰ কথা বোৰ শুনি কিনে বহুতে অনুপ্ৰাণিত হয় বা, তেনেকুৱা ধৰণৰ কেনেকে মানে দল এটাক তেওঁ মানে আগুৱাই লৈ যাব পাৰে, সেই তেওঁৰ যিটো মানে গুণ আছে, আহ লিডাৰৰ বা, কেপটেইন এটা যিখিনি গুণ আছে, তেওঁৰ সেই গুণ খিনি ভাল লাগে, বা কেনেধৰণে আ' নিজৰ টীম তোক মানে প্ৰেজেণ্ট কৰে, এ সেইখিনি ভাল লাগে। আৰু আনহাতে তোমাৰ আহিছো মই, মোৰ দবা খেলটোৰ বিষয়ে। দবা খেলটো মই মানে, এনে যদি কলেজত থাকো তেতিয়া হ'লে লগৰ এজন বা দুজন, এজন থাকিলে মানে মই, বৰ্ডত খেলো। আৰু এতিয়াতো, কলেজ ইমান যোৱা নহয়।
হয়।
দাৰ কাৰণে মই ঘৰতে মানে, অ' মোবাইলতে মানে সেইটো খেলো আৰু মোবাইলতে খেলিব লগীয়া হয় মোৰ মানে ঘৰত বৰ্ডখন নাই। আৰু দবা খেলাৰ মোৰ অ' প্ৰিয় খেলুৱৈ হৈছে তোমাৰ এ টো ওম ডি গুকেশ, সি মানে বহুত কম বয়সতে তাৰ ওঠৰ বছৰ বয়সতে মানে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত, ৱৰ্ল্ড চেম্পিয়ন হৈছে সি, ইমান কমখিনি সময়ত সেই খেলুৱৈ জন মানে ভাল লাগে, তেওঁৰ কথাবোৰো মই ভাল পাওঁ, অ', প্লাছ তোমাৰ এইটো কেনেকে মানে বস্তুটো ৰিপ্ৰেজেন্ট কৰে মানে ইমানখিনি অ' মানে আৰ্ন কৰাৰ পিছতো ইমান কম বয়সতো বহুত মানে হাম্বল হয় মানে বহুতো মানে দয়ালু হয় মানুহজন, ব্যক্তিত্বটোয়ে মানে এনেকুৱা বনাই লৈছে যে, মানুহ তেওঁৰ প্ৰতি আকৰ্ষণ হবই। ত' সেইটো কাৰণে এই দুইজন খেলুৱৈক মানে মোৰ বহুত ভাল লাগে।
অ হয়-হয়, তোমাৰ খেল, খেলৰ যিখিনি কথা ক'লা, মই তাৰ পৰা বহুতো অনুপ্ৰাণিত হৈছো, মই আহ' কেতিয়াবা-কেত তিয়াবা মই, নিজে-নিজে আহ ফোনত অ দবা খেলটো প্ৰেক্টিচ কৰি থাকোঁ কিন্তু মই মই ভাবোঁ, মোৰ এটা লগৰ হ'লে হয়তো মই বেছিকে তাতে আহ' মানে শিকিব পাৰিম যিহে ত' দব খেলটো শিকিবলৈ অ সময়ৰ প্ৰয়োজন। চ' তুমি তুমি তেনেকে সময় পালে মোক অলপমান আহ' বুজাই, তেনেকে দবা খেলটোৰ বিষয়ে ক'ব পাৰিবা নেকি?
হয়-হয়, নিশ্চয় মই তোমাক কম আৰু মই তোমাৰ লগত খেলিব বিচাৰিছো। যিহেতু মই, মোকো এজন লগ লাগে দবা খেল খেলিব। বৰ্ডত খেলিলে সেইটো মানে বেছি ভাল হয় আৰু মাইণ্ড দবা খেলটোৱে তোমাৰ কি জানা মাইণ্ডটো মাইণ্ডটো মানে বহুত চাৰ্প কৰে আমাৰ দিমাগটো যে বহুত মানে দ্ৰুতগতিত মানে যাব তেতিয়া আৰু তোমাৰ যদি আমি দুইজনে একেলগ হওঁ তেতিয়াহ'লে মই তোমাক অ শিকাই দিম, আমি এ একেলগে খেলিমো। আৰু তোমাৰ লগত তোমাৰ প্ৰিয় খেল যিহে বেডমিণ্টন সেইটোও মানে খেলিব পাৰিম। এটা তোমাৰ বেডমিন্টন খেলটোৰ তোমাৰ অ সুবিধা হৈছে কি সেইটো খেলিলে মানে আমাৰ শৰীৰটো সুস্থ থাকিব। আৰু আনহাতে মোৰ যিটো খেল হয় যিটো প্ৰিয় খেল হয় সেইটো খেলিলে আমাৰ আহ মানসিক মানে শক্তিটো বাঢ়িব, ত' দুয়োটাই খেল হয়তো আমাৰ দুইজনৰে যদি এক্সচেঞ্জ কৰা যায় বা একেলগে একে আঁহ সময় দি দি যদি খেলা হয় ত দুইটা ফালৰ পৰাই লাভজনক বা সুবিধাজনক হয় বুলি মই ভাবো।
হয় হয় তুমি ঠিকেই কৈছা সেইটো ময়ো কেতিয়াবা কেতিয়াবা ভাবোঁ। আৰু মই এতিয়া ভাবিছো এইটো সঁচাকে আমি যদি কৰিব পাৰোঁ দুয়োজনে দুয়োটা খেল যদি আমি এক্সচেঞ্জ কৰোঁ। তুমি অ', তোমাৰটো মোক শি শিকাই দিলা মই তোমাক আহ, তোমাৰ লগত খেলিলোঁ। তেনেকৈ যদি আমি খেলোঁ হয়, আমি ইয়াৰ পৰা বহুতো বহুতখিনি মানে উপকৃত হ'ব পাৰিম। মই তেনেকে ভাবোঁ আৰু
উম।
যদি তুমি আহ তেনেকে ভাবিছা তেন্তে নিশ্চয় তুমি আৰু মই তেনেকৈ লগ ধৰি হয়তো দবা খেলটো আমি আৰু ভালকে শিকিব পাৰিম। আৰু তুমি যেনেকে কৈছা আহ, হয় মই তাত একমত যে দবা খেল খেলিলে আমাৰ মানসিক ভাৱে আমি বহুত সুস্থ থাকিব পাৰোঁ, হয় তেনেকে আমি বহুতখিনি উপকৃত হ'ব পাৰোঁ।
অ', আৰু ভাল লাগিল তোমাৰ লগত খেলৰ বিষয়ে কথা পাতি, তোমাৰ পৰা বহুত খিনি কথা জানিব পাৰিলোঁ। তোমাৰ প্ৰিয় খেলুৱৈ পি ভি সিন্ধুৰ বিষয়েও ভালকে মানে তোমাৰ পৰাই শুনিলো, বহুত ভাল লাগিল তোমাৰ লগত কথা পাতি।
হয়, হয়, মোৰো তোমাৰ লগত কথা পাতি বৰ ভাল লাগিল আৰু আ যিহেতু চবেই জানেই আমাৰ প্ৰিয় খেলুৱৈ আ, এম এছ ধোনী তেখেতৰ বিষয়ে তুমি ভালদৰে মোক বুজাই ক'লা। সেইটো শুনিও মোৰ বৰ ভাল লা লাগিল আৰু দি গকেশৰ কথাও কৈছা তেখেতেও মানে বৰ আহ, ইমান দূৰ আহ, কৃত মানে ছাকচেছ পোৱাৰ পিছতো তেওঁ বহুত হাম্বল মানুহৰ লগত আহ, কথা পতাৰ ধৰণ এইবোৰ আহ অ', সুন্দৰ ভাৱে তুমি মোক বুজাই